হেল্ল' আহ হয় কওক হয় কওক হেল্ল' আহ কওক
হেল্লো হেল্ল' শান্ত হয় নে?
হয় হয়
অ মই আপোনাৰ নবেল ৱাৰ্মিঙৰ বিষয়ে অলপ কথা পাতিব বিচাৰিছিলোঁ।
অ হয় কওক।
হয় এ ভালে আছে।
হয় আছো।
বৰ্তমান যে হেল্ল' শুনিছে নে।
শুনি আছো অ কওক। ক'ব পাৰে কওক। হেল্ল'। অ।
শুনিছে নে।
অ শুনিছো শুনিছো।
বৰ্তমান যে আমাৰ গোলকীয় উত্তাপ বৃদ্ধি হৈ আছে।
হয়।
শুনিছানে আপুনি?
শুনি আছো শুনি আছো
হেল্ল'
শুনি আছো কওক হেল্ল'
হেল্ল'
হয় কওক
হেল্ল'
হেল্ল'
হয় হয় কওক
হেল্ল'
হয় কওক নাই ত নাই
শুনিছেনে আপুনি
শুনি আছো কওক হয় কওক
হয়
তাৰ বিষয়ে আপোনাৰ লগত অলপ আলোচনা কৰো বুলি ভাৱিলো
হয় হয়
উম আমি এতিয়া গোলকীয় তাপ বৃদ্ধি ৰোধ কৰিবলৈ আমি কি কি কৰিব লাগিব
অ বৰ্তমান সময়ত অ যি আমাৰ আহ যিখিনি বনাঞ্চল ধ্বংস কৰা হৈছে সেইখিনি আমি বনাঞ্চল ধ্বংস কৰা কমাব পৰিমাণটো কমাব লাগিব আৰু অ বৰ্তমান সময়ত দেখা হব মানুহে বহুতো ক কম পৰিমানে গছ পুলি বিকল্পন কৰা দেখা পোৱা গৈছে মই ভাবো যে সেইখিনি বৰ্তমান সময়ত বৃদ্ধি কৰাটো দৰকাৰ বুলি মই ভাবো আহ বৰ্তমান সময়তে বহুতো ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰি উদ্যোগ বহুতো জেগাত আৰু বহুতো আহ গ্ৰাম্য অঞ্চলতো উপস্থ আহ প্ৰতিষ্ঠান প্ৰতিষ্ঠাপন কৰা দেখা গৈছে আৰু সেই প্ৰতিষ্ঠান স্থাপন কৰিবলৈ গৈ বহুতো বনাঞ্চল ধ্বংস কৰা হৈছে মই ভাবো সেইখিনি নকৰি আহ মুকলি খালী ঠাইতে কৰা উচিত যাতে বনাঞ্চলৰ কোনো ধ্বংস নহয় হেল্ল' হেল্ল' মই ইয়াৰ লগত